হেল্ল' অ মোহন হয় হয় আহিছে আহিছে মোহন নেংকি
হয় আপাৰ নামটো হেল্ল'
হেল্ল'
অ অ কি কৈছে বোলো
হয় নাই বোলো
অ অ আপোনাৰ নামটো চনিব পাৰিম
হয় অমলান হয়
আচ্ছা আচ্ছা ঘৰত মতৰ নামটো
ঘৰতটো আপোনাৰ অ শুন বুলি কয়
শোন বুলি কয় ন বাকী খবৰ কওকচোন ভালে আছেনে
হয় হয় ভালে ভালে আপোনাৰ
ভালে আছো দিয়ক কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে নেকি আপুনি
হয় হয়
আচ্ছা কি পৰীক্ষাৰ কাৰণে চলাই চবনি
হয় আপোনাৰ ষ্টাফ চিলেকশ্যন কমিশনৰ আণ্ডাৰত সেইটোৰ তলত যি বুঢ়াই থল
অ আচ্ছা আচ্ছা অশছত মই আপোনাৰ আৰ গিল্ড ম এক্সাম ম কাৰণে প্ৰস্তুতি চলাই আছো মই
হয়
ভগৱানে কেতিয়া কি কৰে আৰু কেনেকে পঢ়ি আছে কওকচোন মানে পঢ়া শুনা বোৰ কেনেকে কি কৰি আছে মানে কেনেকে আপুনি নিজৰ মানে আপনি সময়বোৰ মান ভালকে মিলাই আপ চল ককচোন
হয় মানে প্ৰধানততো ইউটিউবৰ পৰাই চোৱা যায়
হয় আচ্ছা এতিয়ালৈকে কি কি কৰিছে এব
আহ এতিয়ালৈ আপোনাৰ আহ ভূগোল চোৱা হৈছে আৰু ইংৰাজী আপোনাৰ
আচ্ছা অৱশে মইো আপোনাৰ ইউটিউবৰ পৰাই বৰ়ো সমই অ পঢ়ানটো মই এই ইউটিউবৰ পৰাই পঢ়ো কিন্তু অকণ কেতিাবা মই অকণ ধৰি লওক কিতাপ পত্ৰ এইবোৰো পঢ়ো অ কি হয় কি ইটউবৰ পৰা পঢ়িলে মানে আপোনাৰ ধৰি লওক ভিডিঅ' চাইছোই পঢ়িবলগীয়া হয়তটো দেখেও আপুনি ইউটিউবত মানে পঢ়িবলগীয়া বহুত ক থাকে ধেৰ বস্তু থাকে সেইিনিানে এইবোৰ বস্তু এতিয়া মানে গোটেই সিচিব নোৱাৰি সেইকাৰনে মানে অকল কে কিতাপ পত্ৰ এইবোৰ কিন লওক কিতাপ পত্ৰ কিনাৰ লগে লগে ধৰি লওক আপুনি মানে বাৰে বাৰে ৰিভি মানে ৰিভাইছ কৰিব কৰে সেই কিতাপটো
হয় হয় কিতাপ ধৰি লও আপোনাৰ এখন কিনিছো অসমীয়াৰ বুক বুলি যিখন আছে
হয় হয় মই বুইছো মই আপোনাৰ কিতাপ এখন কিনিছিলো অসমৰ অসমৰ আহ আপোনাৰ সু প্ৰসি তেও পৰীক্ষাগত অ কিতাপ বুলি আছে এখন কিতাপ
অ অ
এটা এটা পাবলিকেচন হয় পাবলিকেচনৰ নাম হ'ল আপোনাৰ অসমৰ সুপশিগত আপোনাৰ পৰীক্ষা
হয়
হেই পাবলিকেচনৰ মই কিতাপ কিনিছোঁ আৰু কিবাকিবি কিতাপো পঢ়ি থাকোঁ মই
হয় বাকী আপোনাৰ পৰীক্ষা দিব আহিলেতো আমি গুৱাহাটীতে আহিব লাগিব ন
গুৱাহাটীৰ মানে আচলতে নহয় চেণ্টাৰ মানে বেলেগ বেলেগ ঠাইতো পৰে চেণ্টাৰ আপোনাৰপিনে মৰিগাঁওত পৰে নগাঁৱত পৰে গুৱাহাটী আচলতে অকন মানে মোৰ দূৰ হৈ যায় মানে যিহেতু ধৰি লওক আহ মানে কি হয় মই গুৱাহাটীতে বাৰু মই গুৱাহাটীৰে হয় জয়ানগৰ ছাইডৰ হয় মই কিন্তু কথাটো হ'ল যে গুৱাহাটীত তেনেকে মই নাথাকো মানে অকণ নহয় মানে এতিয়া অকণ ইপিনে সিপিনে অহা যোৱা হৈয়ে থাকে মানে এই গোলাঘাট এই আপোনাৰ ধৰি লওক এই দৰংগত আছো এই ৰঙগিয়াত আছো তেনেকে মানে হৈ থাকে মোৰ
হয় হয়
এতিয়া মানে তাক কে এতিয়া ধৰি লওক আপোনাৰ মানে অকণ অসুবিধা হৈ যায় মানে অম গুৱাহাটীত থাকিবলৈ তাৰ ধৰি লওক ইপিনে অহা যোৱা কৰিবলগীয়া হৈছে সেইকাৰণে মানে এক্সাম দিবলৈ আকৌ গুৱাহাটি যোহাটো মানে সম্ভৱ নহয় সেইকাৰণে মানে যিটো ডিষ্ট্ৰিকত থাকোঁ মই যিখন জিলাত থাকো তাৰ ওচৰৰ মানে যিকোনো মানে এটা পৰীক্ষা কেন্দ্ৰতে মই মানে পৰীক্ষাটো দি থও ধৰি লওক মই যেনিবা নগ গাছিত তেতিয়া মই আপোনাৰ মৰিগাঁৱত মানে নগাৱত গৈ থাকিম তেতিয়াহ'লে মই নগাৱতো পৰিক্ষাটো দিব পাৰো চিমপিলিচিটি নগাঁৱত নপৰে তেতিয়াহ'লে নগাঁও ওচৰ পাাজৰে থকা জিলা কেইখনৰ যদি পৰিছে তাতে দিম ম এটা একদম ও উপায়বিহীন হলেতো গুৱাহাটীতে আহিবলগীয়া হ'ব
হয় হয় হয় তাকে বোলো যদি হয়। হয় মানে যদি গুৱাহাটী আহে এতিয়া আপুনি কল এটা কৰিব পাৰে।
হয়, হয় কল কৰিম দিয়ক আৰু আচলতে গুৱাহাটীৰ মানে আপোনাৰ এই হোটেল চোটেল
নাই হোটেলো নালাগে। হয়, হয় সেইটোকে কৈছোঁ মানে গুৱাহাটী আহিলে কল কৰিব আমাৰ তাতে থাকিব পাৰিব।
হয়, হয় নিশ্চয়, নিশ্চয় কল কৰিম আপোনাক। অকণ মানে অকণ আৰু অসুবিধা হ'ব আপোনাৰ তথাপিও আোনাৰ বন্ধ বুলি আৰু
নাই, নাই কোনো অসুবিধা নহয়।
অ বয় তাক কি আপোনাৰ হেৰি, আপুনি কিতাপ যে পঢ়িছে বুলি কৈছে এ আছামীৰ বুকৰ বাহিৰে বেলেগ কি কি পাব্লিকেশ্যনৰ কিতাপ পঢ়ি আছে, যেনেকে মই আপোনাৰ ক'লো যে এটা পাব্লিকেশ্যন আছে সু প্ৰ্সিদ্ধ প্ৰতিযোগিতামূলক পৰীক্ষা বুলি এটা পাব্লিক কেশ্যন আছে।
হয়। নাই এতিয়া প্ৰধানতটো তাৰ পৰা পঢ়ি আছো, কিন্তু বেলেগ তেনেকে চোৱা নাই বাৰু, ইউটিউবৰ পৰা পঢ়ি আছো বাকী।
অ' হয়, হয় বুইছো, বাকী আপুনি ইউটিউবত কি কি আপুনি কাক কাক ফ'ল' কৰে আপুনি ইউটিউবত মানে কাক কাক আপুনি ক' ক' পৰা চাই আছে মাষ্টৰ কেইজন মানৰ নাম ক'ব পাৰিব?
হয় মানে ফিজিক্স বালা বাৰু আৰু বেংকিংবালা এনেকে মানে হেৰি আছে ইউটিউব চেনেল আছে স তাতো কৰা যায়। আৰু পৰীক্ষামিট আৰু পৰীক্ষামিট মিত্ৰ বুলিও আছে এটা চেনেল। তাতো চোৱা যায়।
আচ্ছা, বুইছো বুইছো। মোৰ আপোনাৰ মৰো আপোনাৰ মাষ্টাৰ এজন আছে। এই মানে ইউটিউবত। প্ৰদীপজ্যোতি নাথ বুলি।
হয়।
প্ৰদীপজোতি নাথ, তাৰপিছত আপোনাৰ অম্লান শইকীয়া বুলি মাষ্টাৰ আছিলে যে
হয়।
তেওঁলোকৰ পৰাই চাওঁ মানে আৰু তেনেকেইয়ে আৰু ধৰি লক আৰু এজন মানে আপোনাৰ প্ৰসিদ্ধ মাষ্টাৰ আছে মানে ইউটিউবতে বিজয়, বিজয় বুলি তেওঁ মানে তেওঁ পঢ়োৱা মানে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলে মানে আপোনাৰ প্ৰতিযোগিতামূলক পৰীক্ষা পাছ কৰেই কৰে মানে বুজিছে? মানে সেই বিজয় চাৰৰ মানে তাৰ যিবোৰো পাত থাকে আপোনাৰ
হয়।
তেওঁ মানে পাঠ্যয়ক্ৰম অনুসৰি মানে পঢ়াই থাকে মানে।
হয় হয়
ছ' তেওঁ মানে তেওঁৰ ক্লাছেছবোৰেই মই এটেণ্ড কৰোঁ
হয় ঠিকে আছে বাৰু সেইটো
অ বাকী আপুনি এতিয়ালৈকে কিবা আপুনি পৰীক্ষা পাছ কৰিছিলে এতিয়ালেকে
পৰীক্ষা তেনেকে উত্তীৰ্ণ হোৱা নাই বাৰু মানে কলটি আহ নাইনেকে যোৱা বছৰ যোৱা বছৰ এটা দিয়া গৈছিল কিন্তু, অলপমান নম্বৰৰ কাৰণে মানে সেইটো পোৱা নগ'লে। গতিকে এই বছৰ ট্ৰাই, এইবছ ত' চেষ্টা কৰিম।
তাকে মানে আচলতে মোৰ যোৱা বছৰৰ এক্সম কেইটামান দিছিলোঁ মই। হয়, দুৰ্ভাগ্যয় ক্ৰমে অৱতীৰ্ণ হ'লো তাত মই।
হয়,
আচলতে মইয়ো অকণ গাফিলতি কৰিছিলোঁ মানে পঢ়াক লৈ সেইটো মানে মিছা নকওঁ আপোনাক। মই অকন গাফিলতি কৰিছোঁ বাবে পাৰাৰ কাৰণে মানে এখন মই অৱতীৰ্ণ হ'লোঁ মই মানে বহুত মানে খেলি মেলি হৈ গ'ল আচলতে, চ' দুৰ্ভাগ্যক্ৰমী মানে অৱতীৰ্ণ হ'ব লগীয়া হ'ল, এতিয়া মানে কষ্ট কৰি আছোঁ।
হয়,
এতিয়া, কিবা কৰিব আহিবলগীয়া মানে পৰীক্ষা ক্ষেত্ৰত মই যাতে উত্তীৰ্ণ হ'ব পাৰোঁ।
হয়, হয়,
পিছে আপুনি কি ভাবে মানে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে
কি কয়?
তাৰ মানে আপুনি কি বুলি ভাবে মানে? প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ যাওঁতে আটাইতকৈ ডাঙৰ বাধা মানে কি হয়
বাধা মানে তেনেকে ক'ব গলে আমাৰ ক্ষেত্ৰততো ধৰি লওক সেইটো এক পৰীক্ষা হোৱা যিটো জেগা হয় তালৈ যোৱাটো সেইটো প্ৰব্লেম হৈ যায় বহুত বেছি
উম সেইটো বুজিছো সেইটো ধৰি লওক আপোনাৰ ব্যক্তিগত মানে কিবা এটা সমস্যা সেইটো সমস্যা আপুনি মানে নিজেই মানে আপুনি সেইটো মানে সেই সমস্যাটো পাৰ কৰিব লাগিব। হয়। সেই কিছুমান বে সমস্যাৰ আপুনি সন্মুখীন হ'বলগীয়া সমস্যা খিন মই সুধিছোঁ এজন মানে আপোনাৰ বিদ্যাৰ্থীৰ মানে বিদ্যয়াৰ্থী হিচাপে অ। এজন বিদ্যাৰ্থী হিচাপে এজন প্ৰতিযোগিতা এজন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থী হিচাপে কি কি সমস্যাৰ সন্মুখীন হ'বলগে
হয় হয় বিদ্্যাৰ্থী হিচাপে মানে যিবোৰ ধৰি লওক কচিং চেণ্টাৰ বহুত আছে নাম জ্বলা বহুত কিন্তু তাত মানে আমাৰ নিচিনা আমাৰ নিচিনা মানে অলপ পইচা কম থকা মানুহৰ মানে সেইটো অলপ দিগদাৰ হৈ যায় কেইটো এতিয়া সেইকাৰণে ধৰি লও ইউটিউবৰ পৰা আমি পঢ়িব লগা হয় বহুত বস্তু
হয় হয় হয়য় আচলতেেই পইচাতি্ম আপোনাৰ সমস্াটো এইটো মানত বহুত ডাঙৰ অভিভৱ হৈছে এটা যাৰ লগত বহুতো বিদ্যাৰ্থীয়ে বৰ্তমান কিয়ৰ চূচী আছে বা
হয় তাৰ বাদেও ধৰি লও আপোনাৰ আজিকালি যিবোৰ পৰীক্ষা পাতে সেই পৰীক্ষাবোৰত আপোনাৰ যিটো ধৰি লও এপ্লাই কৰা যিটো ধৰি লও পইচাটো লাগে সেই পইচটোোৱে বহুত বেছি হৈ যায় কিন্তু এটা কাৰণে ভাল ধৰি লও অসম চৰকাৰে যিবোৰ ধৰি লও নতুনকে উলিয়াই চাকৰি পথ সেইবোৰৰ কাৰণে ধৰি লও আপোনাৰ পইচাটো ধৰি লও নাৰাখে
হৈছে নে সেইটো হয় নাই নাই সেইটো বুজছো মানে আচলতে বিদ্যাৰ্থী সমূহে মানে বৰ বৰ্তমানৰ বিদ্যাৰ্থীয়ে কওক বা আগৰ যিবোৰ বিদ্যাৰ্থী আগতে আচলতে এইটো সুবিধাানে বহু বেছিকৈছিলে এব যিসকল বিদ্্যাৰ্থি আলে তেওঁলোকে মানে মূলতঃ আপোনাৰ এই পইচা পাতিৰ সমস্যাৰ লগতে মানে আহ যুঁজ দিবলগীয়া হৈছিলে কিন্তু এতিয়া মানে যিহেতু আপোনাৰ বহুতো মানে আপোনাৰ এই আহ ধৰি লওক তেনেকুৱা ধৰণৰ আপোনাৰ চাকৰিৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাত কিদৰে আপুনি আহ একজামৰ কাৰণে প্ৰস্তুতি চলাব পাৰে তাৰ প্ৰশিক্ষণ দিবলৈ আপোনাৰ আহ বহুতো আপোনাৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে হয় আৰু যিহেতু বহুত বেছি প্ৰশিক্ষণ কেন্দ্ৰ আছে এতিয়া মানে তেওঁলোকৰ মাজতে প্ৰতিযোগিতা হৈ থাকে সেইকাৰণে মানে তেওঁলোকৰ মাজতে মানে দৰ দামটো কম হৈ থাকে আৰু যাৰ ফলত যাৰ ফলত মানে আমি আৰু থাকিসকলে মানে আমিাভৱ আহ
হয় তেওঁ সেইটো লাভ হয় সেইটো লাভ ভগৱান ক'ব গ'লেও মানে কিমান ষাঠি হাজৰ ওপৰতে গুচি যায়গৈ বেছিভাগৰ
অ সেইটোে হয় বাৰু মই ভাবো যে চৰকাৰে অকণ এইটো বস্তু লে ধ্যান দিয়া উচিত- কাৰণো চৰকাৰে এতিয়া ধৰক চৰকাৰক আমি আনিছো। চৰকাৰ হয় ক্ষমতা আমি আনিছো গতিকে - চৰকাৰে অক ধ্যান দিয়া উচিত তেওঁলোকে মানে সেই বস্তুত অলপ হস্তক্ষেপ কৰিব লাগে আৰু কচিং- বোৰৰ প্ৰশিক্ষণ কেন্দ্ৰবোৰৰ যিবোৰ আপোনাৰ আহ পাঠয়ক্ৰমৰ যিবোৰ দাম তেওঁলোকে নিৰ্ধাৰণ- নিৰ্ধাৰিত কৰি ৰাখে। সেই দৰকাৰ বোৰ অকণমানে কম কমাবলৈ চেষ্টা কৰিব লাগে চৰকাৰে। সেয়ে আৰু।
বাকী, হয় হয় বাকী বৰষুণ দিছে নেকি তাত?
বৰষুণ দিয়া নে দিব চাগে এতিয়া মেঘে গৰজি আছে মানে দিব চাগে।
হয় ইয়াতো ডাৱৰীয়া হৈ আছে বাৰু বহুত।
অ বুইছো বুইছোঁ অ এ অ ঠিক আছে দিয়ক অ একদম একদম ভালকে থাকিব দিয়ক।
অ অ ঠিকে আছে।